হেল্ল
উম, বাকী খবৰ ভাল না?
এই পথাৰৰ পৰা আহি আছোঁ।
অ', পথাৰৰ পৰা আহিছা, খেতি বাতি ভাল হৈছে নে?
খেতি আজি ৰুইছোগে হে।
অ', অ', অ', ঠিকে আছে অ', বাকী ফাৰ্ম?
ৰ্ফামত এতিয়া ৰাতিপুৱাই পানী দানা দি থৈ অহা হ'ল।
অঁ, অঁ।
তেতিয়া গৈ আকৌ চামগে আৰু কি হয়।
অ' আমাৰ আজি দোকানৰ মাল আনিতো বাৰু এপদ দুপদ
অ' তেতিয়াহ'লে এদিন চাবলৈ আহিব লাগিব, এতিয়াতো সময় নহ'ব। হেৰি এ যেতিয়া খেতি উঠিব
অঁ।
তেতিয়া যাম বাৰু।
অ', অ' আহিবা সেই চাই যাবা হি আমাৰ বস্তুখিনি অনা হ'ল বাৰু।
অ'।
তাৰপৰা ব্যৱসায় লাহে লাহে আৰম্ভ হ'বগৈ আৰু।
অ' এতিয়া কি কি আনিলা?
এতিয়া মানে গেলামালৰ বস্তু মানে গ্ৰ'চাৰীখিনি
অ', অ'।
আৰু এতিয়া চি এছ পি কাম চলি আছে চি এছ পিত পইচাও লোৱা সোমোৱা হৈ আছে।
উম।
অঁ তাৰপিছত আৰু, অঁ গেছৰ ব্যৱসায়টোও আছে যে আমাৰ। ডিষ্টিবুটৰ উম, সেইখিনিও হৈ আছে।
অ'। ভালেই দেখোন।
অ' বাকী ছাগলী দুজনী লওঁ বুলি ভাবিছোঁ।
অ' লৈ ল'বা এনেই থকাতকে সেই দুজনীকো চাব পাৰিবা।
অঁ ছাগলী দুটাত কিমান পৰিব চাগে?
ছাগলী এতিয়া তুমি পোৱালী ছাগলী আনিবা নে মাইকী ছাগলী আনিবা মানে ডাঙৰ মাক? উ মাক ডাঙৰ মাক আনিবানে এনেই মানে সৰু আৰু এনেকুৱা গাভিনী হওঁ হওঁ তেনেকুৱা অ' যদি এনেকুৱা তেনেকুৱা ডাঙৰ অনা তিনি হোজাৰ পঁচিছশ মানত পাব লাগে।
হয় নেকি? অ' মই ভাবিছিলো খচ চী এটা আনো সৰু পোৱালি খাচী এটা।
অঁ সৰু পোৱালি খাচী তিনি হেজাৰ চাৰি হেজাৰমান লাগিব চাগৈ?
অ' আৰু গাভিনী হৈ থাকিলে ভাল আৰু। ডাঙৰ
উম, তুমি সেই আমাৰ ঘৰৰ ওচৰতে খবৰ কৰিবাচোন তাতে সিহঁতৰ ছাগলী আছে। বিক্ৰী কৰিবও পাৰা চাগে, সিহ'তৰ সেয়া ছাগলী হৈ আছে ন, বা ডাঙৰ বিক্ৰী কৰিবও পাই চাগে, যদি হেৰিতে বিক্ৰী কৰে তেতিয়া তুমি, অ' সৰুতে এহেজাৰ বাৰশ মানত পোৱাকে
অ', অ' তেনেকে আনিবিব লাগিব। অঁ, অঁ ছাগলী, তাৰপৰা তোমালোকৰ ব্ৰইলাৰ হেৰি কিমান ডাঙৰ হৈছে?
আমাৰ এতিয়া আধা কেজি মানৰ ওজনৰ হৈছে আৰু তাতকে বেছি নাই হোৱা অ'।
অ', অ' তাকেহে, এতিয়া পথাৰৰ পৰা ঘৰ
পথাৰ পৰা ঘৰ পোৱাহিয়ে নাই মই ৰাস্তাতে আছো গৈ আছো।
অঁ অঁ।
পান যও পোৱাগেই নাই।
অঁ'।
দেৰি হৈ গ'লগৈ পথাৰতে, হেৰি ভাত পানী খোৱাই নাই, ঘৰতে আহি খামহি বুলি।
অ' অ' অ'।
ভাত খোৱাই নাই, বনাই থৈ যোৱা হৈছে আৰু। ঘৰত আকৌ ল'ৰাটোও আছে নহয়।
অ' ল'ৰাটো আছে।
উম, তাৰ পৰা আকৌ বাপেকো আছে, সিহঁতে।
অ', আজি পথাৰতে গ'ল আৰু দিনটো। অঁ।
মই বোলো হেৰি এতিয়া খাই বৈ লৈ, অকমান জীয়াই পেলাই আকৌ পিছবেলা চাওঁচোন, প পাৰিলে আহিম চাগে, এদৰা মান আৰু ৰুই থৈ যাাম। কাম আছে যে, সেই সোপাতো লাগিবগে লাগে। আৰু তাতে, আজি গৰমতটো বেছি পৰিছে।
অ', বেছি পৰিছে গৰমটো।
কিন্তু মানে সেই, ফাৰ্মত বতাহটো নোসোমাই আকৌ।
অঁ, বাকী কেতিয়া নিবহি পঞ্চল্লিছ দিনত নিয়েহি ন' ব্ৰইলাৰটো।
অ', সেই পঞ্চল্লিশ দিনত নিয়ে, আজি আমাৰ বাইশ দিন তেইশ দিনমান হৈছেহে।
অঁঁ, তেতিয়া দিন আছে দুদিনমান।
উম।
গোটেইখিনি লৈ যায় ন'।
অ', সিহঁতে গোটেইখিনি উঠাই দিয়ে, এই লেঙেৰা, চেঙেবোৰ
অ', সেইবিলাক অকণমান দুৰ্বলবিলাক থৈ যায়।
অ', লেঙেৰা বোৰ নিনিয়ে।
ঠিকে আছে, এইটো বেয়া নহয় বাৰু।
উম, লেঙৰা বোৰ আমাৰ ইচ্ছাৰ কথা। কাৰোবাক আমি বেছি দিবও পাৰোঁ খোৱা, অ', ঘৰতো পুহি থাকিব পাৰি। তেনেকুৱা, আমি খাওঁৱে, অ', বহুত বেয়া। এই সদায় দেখি, দেখি হেৰি কৰিব অভ্যাস এটা হৈ গ'ল যে, তাৰপিছত সেই এতিয়া খাব নোৱাৰা হ'লো।
উম, হয়।
সেইটোৱে, এতিয়া
বাকী, পথাৰত হেৰি মা আৰু মইহে।
অঁ। হ'ব।
আমি দুজনীয়ে ৰুলোগে, বেছি ৰুৱা নহ'লেই, যোৱাও অকণমান দেৰি হ'ল। দুডৰা ত আৰু ৰুলোৱা আৰু যেনেতে
অ, অ,
টানি আজি আ যেনে দানা অকনমান মিলাই জলাই হেৰি কৰি থৈ আহিছো আৰু।
উম, তাকে তাৰাপৰা ৰোৱনী লগাবানে ৰোৱনী?
ৰোৱণি দুজনী এটা ঠিক কৰি থৈছো কি হয় আৰু।
আহ,
সময়তহে চিন অ।
উম।
আজি বাৰু বতাহ মাৰি আছে পথাৰত থাকিবলৈ ভাল লাগিছে চাগে।
উম উম আজি পথাৰ থাক বলে ভালে লাগিছে।
অ আগতেতো গছ চছ থাকে আজিকালি গছো নাথাকে। জিৰাবলে। আগতে পথাৰ মাজে-মাজে গছ থাকেই আজিকালি চব কাটি মেলি তহিলং কৰিছে আৰু।
উম,
এনেকৈ কঁঠাল পুলি এনেকে ৰুই দিবাচোন পথাৰৰ মাজত।
অ, ৰুব লাগিব তেনে
অকমান মাটি থাকেজে তেনেকুৱা চাইটত নে মাইট থাউৰি লাগি থকা এনেকুৱা জেগাবিলাকো ৰুই দিলে আৰু ভাল আৰু। নিজৰ কাৰণে হয় জিৰা বলে, উম গছ গছনি নাই কাৰণে গৰমটো বেছি হৈ গৈছে।
উম,
মই লিচু পুলি এটা ৰুইছো এনেকে ফল মূলৰ পুলি কিবা কিবি ৰুইছো বাৰু। এতিয়া উম, খাবলৈকে হ'ব।
তাকে আৰু সেই পথাৰতো তেনেকে জীয়াবৰ কাৰণে নিজৰ মাটিত মানে ৰুই দিব পাব লাগে।
অ, সেইটোৱেই সেইবোৰ ৰুলে ভাল আৰু। উম,
ঠিক আছে।
বাকী মই ভাত খালোঁ যেনিবা দালি এনেকে কে তাৰপৰা মানে আমাৰ ভিতৰত আজি কি হ'ল মানে গুই এটা সোমালে।
অ',
গুই যে
গম পাইছো আৰু এদিন
অহ, অ, আৰু এদিন সোমাইছিলে তাৰপৰা আজি সোমালে তাৰপৰা ওলোৱাই নাই তাৰপৰা মোৰ ভয় লাগিলে তাৰপৰা বাহিৰতে বহি আছো।
সেইটোৱে আকৌ কামুৰিলে মানুহ জীয়াই নাথাকে আকৌ।
এ বেছি দীঘল নহয়। হাত খন সমান হ'ব হাতৰ মানে আধা হ'ব আৰু কিলাকুতি লৈকে। সিমানটো মান। হল আৰু বেছি শকত নহয় মানে ধৰা এনে এ এপোৱামান হ'বহে আৰু তেনেকুৱা কিন্তু মানে ভয় লাগে ন'। সৰু ডাঙৰ একো নাই নহয় গুৰি
উম, হুম,
উম,
ভয় লাগে
তিয়ঁহ - তিয়ঁহ খাবাচোন তিয়ঁহ তিয়হ খালে এতিয়া গৰমত ভাল তিয়হ, ভাল অ', তিঁয়হটো খাবাচোন পথাৰতে লৈ যাবা পথাৰলৈ নিলোঁ
অ', তাকে পথাৰতটো যিকোনো বস্তুৱে ভাল লগা হৈ পৰে
উম, তিয়ঁহ চিয়হ সেনেকে কাটি বুট তিয়াই নিবা
অ',
বুটটো খালে ভালো
উম, আৰু মই পথাৰত থাকিলে কিবা এটা তেনেকে খুচুং খাচাং কে খাই থাকিলেহে মানে কামটো কৰিও শান্তি
অ', আৰু তামোল দুখনমান কাটি নিবা
অ', উম, টামুল কাটি নিছিলোয়ে বাৰু
টাইম পাছ হয় আৰু উম, সেইটোৱে বাকী মা দেউতাৰ ঘৰতে আছে নহয়?
অ', চব পথাৰ পৰা আহিছেহে
অ', পথাৰৰ পৰা আহিছেহে অ', অ', অ', আগতীয়াকৈ অহা নাই মানে একেলগে আহিছে চব
অ', পথাৰ পৰা আহি পেলাই এই মাহতে মা আগতে আহিলে যেনিবা আহি গা চা ধুই মায়ে ভাত খাবলৈ লৈছে তাৰপৰা ময়ো এতিয়া খাম আৰু খাই পেলাই অলপ শুম অ', লৰা বাপেকৰ লগত থাকিলে শুই গ'লগে
উম, ভালেই হৈছে ইমান
অ', গৰম শুই আছে তাপা উম, গাপা ধুই খাই বই লৈ অকনমান জীয়াম আৰো যদি পাৰো পিছ বেলা অকমান যাম নোৱাৰিলেও নাই আৰু কাইলে আকৌ ৰাতিপুৱাহে আৰু এ মানে আমাৰ ফাৰ্মৰ কাৰণে অসুবিধা হৈ পৰে
হয় - হয়, ফাৰ্মখন আছে যে
এতিয়া আকৌ তাত দানা পানী দিবই লাগিব
উম, এটা মানুহ লাগিয়ে থাকিব লাগে নহয়
উম,
এতিয়া আবেলি সময়ত ৰুবলৈ ভাল বাৰু বেয়া নহয় আবেলি যেতিয়া অকণমান উম, আবেলি সময়ত অ', এতিয়া পথাৰৰ পৰা অহা পিছত ধুনীয়া কৰি দিলে বতৰ খিনি, এতিয়া এতিয়া পৰা অলপ মানে চাৰিটা মান বজাত ৰুব লাগে এঘন্টা ৰুলেওটো বহুত
বহুত খিনি জায়গে।
অ' চাৰে চাৰিটামানত ৰুবলৈ গ'লো।
অ' মই তাকে, অকমান হেৰিকে হ'লেও যাম চাগে। পিছবেলালে।
এই ৰোৱনীলৈ আশা কৰাতকে নিজ কৰাই ভাল আৰু। ধেৰ সেইটোৱে, ৰোৱনী পালেও কিছুমান ভাল বিলাক টো ভালেই, বেয়াবিলাকতো মানে ধৰা দেৰিকৈ আহে, আকৌ সোনকালে গুচি যায়।
উম, আজি এতিয়া নিজৰ মানুহে দুজনী ৰুইছো। যি কন ৰুইছো আৰু।
সেইটোৱে আৰু, ভালকৈ ৰোৱা হয়, নহ'লে হেৰেঙা কৰি থৈ গুচি যায় ৰোৱনীয়ে।
তাকে। আজি তাকে এতিয়া বতৰটো ইমান ধুনীয়া কৰিছে, পিছবেলা হ'লেও মই যামগে বুলিয়ে ভাবিছোঁ এপাক।
অ', অ' হয় বাৰু।
সেইটোক মাক কৈছিলে মই আৰু ৰৈয়ে দিও অলপ টাইম, জীয়াই পেলাই খাই বৈ লৈ নহ'লে যাম। মাও কঁকালো বিষাইছে, কালি কঠিয়াও উঠালে যে। সেই কাৰণে যেনিবা।
বাৰু বিক, মানে বিক্ৰী কৰিম লাগে লাগে যদি ক'বা, নেমু অ' নেমু
আমাৰ ঘৰতো লাগি থাকে যে, সেইদিয়ে চলি আছো।
অ' আমাৰ সৰহ যে আমাৰ বাৰী এইখন মানে গোটেই নেমু, এনেকে বহুত লাগিছে মানে ফুৰিবা তুমি দেখিছায়ে নহয়, অঁ', এতিয়া মানে বিক্ৰী কৰা কথা ভাবিছোঁ। চাৰিআলিত হ'লেও মানে দি দিম কাৰোবাক লাগিলে। অ' তাৰপৰানো এনেই থকাতকে, নেমু কেইটানো হয় বিক্ৰী কৰি দিওঁ। উম, চলিবলৈও হয়। এতিয়া এটা ব্যৱসায় কৰিলেটো নহ'ব। বাৰীত কিবা, কিবি এটা হ'লে বিক কৰি মেলি তাৰপৰা পইচাটো পালেহে কিবা এটা হয় আৰু।
সেইটোৱে।
বাকী পুখুৰীত মাছ আছেনে? পুখুৰীত মাছ জীয়ালাানে এইবাৰ? অঁ', অঁ' আমাৰ দিলোঁ বাৰু, পঁচিছ কেজি মাছ দিছোঁ।
উম, আমাৰ দিলো বাৰ কেজি দিছোঁ এইবাৰ।
অঁ' আমাৰ আছে নহয়, পুখুৰীটো দেখিছাই নহয়, এইবাৰ খান্দিছোঁ। উম, চৈধ্য হাজাৰ টকা দি খান্দিছোঁ, হেৰি অ' জেচিবিয়ে খান্দিছে, উম'। এতিয়া পইচাটো মাছ-চাছ বেছি মেলি তেনেকেই উলিয়াবগৈ লাগিব। উম, সেইটোৱে।
ঠিক আছে তেতিয়াহ'লে, মইয়ো পথাৰ পৰা আহিছোঁ যে।
অঁ' গা চা ধােৱা আৰু।
অ', গা পা ধুই মেলি লওঁ, উম, পিছত মই পাৰিলে কৰিম দিয়া।
অ' ঠিক আছে ব্যৱসায় কথা পাতিব লগা আছে যে, পাছত কৰিম অ', অ'। ঠিক আছে হ'ব দিয়া।